তেওঁ
অ শুনিছে নে
অ শুনিছো কি কৰি আছা
মই এনে কিতাপ এখন লৈ বহি আছিলো আপুনি
উম ময়ে এনে বহি আছিলো ফেনৰ তলত ভাত পানী খালা নে
ভাত পানী খোৱা নাই ৰব অ বনাইহে আছে আপোনালোকৰ।
আহ ভাত ভাত বনোৱা হৈছে বাৰু আহ আজি অলপ আহ য়োগাৰ টপিকৰ বিষয়ে কথা পাতো
অ ঠিক আছে কওক আপুনি য়োগা কৰে।
মইতো য়োগা আহ তেনেকুৱা আজিলৈকে কৰি পোৱা নাই।
আপুনি কৰিয়ে পোৱা নাই।
অ নাই এনে এক্সেচাইজ কৰিছো য়োগা কৰা নাই বাৰু তুমি কৰিছানে।
মই কেতিয়াবা প্ৰাণায়াম বা অ প্ৰণায়াম বা অললম বিলম এইবিলাক কৰা যায়। কেতিয়াবা কেতিয়াবা কিন্তু সদায় নকৰো আপুনি আপুনিতো নকৰে
মই তোমাক কলো যোগাই নকৰো মই
আপুনি জিমত যায়।
জিমত গৈছিলো আহ কেইদিনমান আগতে এতিয়া বৰ্তমান জিমতো যোৱা নাই।
আত্ছা য়োগাত। কিন্তু মানে মই কেতিয়াবা এই অকনমান উ খেলি মেলি লাগি থাকিলে ধৰক বাম। নাকৰ কেতিয়াবা প্ৰব্লেম হ'লে মই অলুলুম বিলোমতটো কৰোঁ। আৰু প্ৰাণায়ামটোতো কেতিয়াবা কেতিয়াবা কৰোঁ কাৰণ কেতিয়াবা খং। উঠি থাকিলে বা কেতিয়াবা পঢ়িব মন নগলে যে। কোনো কৰিব মন নগলে কেতিয়াবা অ এনেকে। প্ৰনায়মটো কৰোঁ কেতিয়াবা।
অ তেনেকুৱা কৰা ভাল যয়োগা কৰা বেছি ভাল না আজ জিম কৰা বেছি ভাল।
মোৰ মতেতো দুটাৰে কিজানি ভাল বেয়া আছে কিন্তু মই ভাবোঁ অ ই কৰাতো বেছি ভাল হয় নেকি? কি কাৰণ পইচা চইচাও নালাগে। ঘৰতে ধুনীয়াকে। কৰিব পাৰি নেকি? নীতি নিয়মেৰে আৰু ধুনীয়া হৈ থাকে উম
অ তলত এটা কাপোৰ বা কাৰবেট বিছাই উম লগাই গে তাতে য়গা কৰি থাক
কাপোৰ এখন লৈকিনি ধুনীয়াকে য়গা কৰিব পাৰি ৰাতিপুৱা মৰ্ণিং এটা যদি ৰুটিন বনাই লোৱা যায়। যে অ একঘণ্টা এ য়গা কৰিম তেতিয়া হ'লেতো ভালে হয় ন।
অ
মই ভাবোঁ বহুত বেমাৰ আজাৰ নহয়। অ স্বাস্থ্যৰ কাৰণে যথেষ্টখিনি ভাল
আহ এইটো হয়ে কিন্তু জিম কৰাওটো ভাল। ভালেই দেখোন
জিম কৰাটোও ভাল কিন্তু পইচা দি কিনে। পাৰি অকণ মান টাইম এক আধাঘণ্টা যদি চাইকেল। চলাই তেওঁ ভাল ভাল জিম গ'লে কিবা প্ৰটিন খাই ন।
অ, প্ৰটিন অ প্ৰটিন খাব লাগে। লাগে চাৰি হাজাৰ আৰু।
অ, প্ৰ'টিন খালে। খাই আকৌ সেইটো আকৌ গাখীৰৰ লগত খাই গাখীৰতে দেখোন চব খিনি থাকে।
হয় প্ৰ'টিন খালে মানে। গাটো ফুলি উঠে আৰু
অ, সেইকাৰণে খাই নেকি?
অঁ। এতিয়া বডি তেতিয়াহে বডি হ'ব। নহলে কেনেকুৱা হ'ব বৰদি।
অ, মোৰ লগৰ দুজন মান আছে ক, অ দুদিন মান যায়। দুদিন তিনিদিন মান যায়। কম চে কম এশ এশ দেৰশ খন মান ফটো উঠাই কিনে আহে।
হয় নেকি আজি কিনো হ'ল বহুত। চহাব কৰাও আছে মই তেনেকুৱা ভাল নাপাওঁ।
উম আপুনি জিমত গৈ গে। ৱেইট বোৰ দাঙিছিলে ন?
অ, ড্বম্বলটো দাঙো।
অ সেইবোৰ দাঙিব লাগ। শুন। কিবা ৰোলছ থাকে ন।
অ অলপ যাইকে মানে আহ হাত অলপ গাখন ফ্ৰী কৰিকে মানে বডিটোৰ আহ কেতিয়াবা চেচ বোৰ মাৰিব লাগে কেতিয়াবা লেগছ বোৰ মাৰিব লাগে যেতিয়া ন। নতুন নতুন হয় তেতিয়া জিমৰ পৰা চিৰিৰ পৰা নামোতে মই কেনেকে নামিছো নকবা।
অ ভৰিখন ভৰি বহুত বিষাই।
অহ, লেগটো যেতিয়া যিদিনা এইটো জিমত মাৰিছিলো। অ তাৰপিছত। সেইটোত চিৰিটো নামিবই নোৱাৰে। য়েহ। ভৰিখন খোজ কাঢ়িবই নোৱাৰে ইমান যে।
অ বিদ অ বিষ ঠাইত মই বাৰু তেনেকে কেতিয়াও জিম গৈ পোৱা নাই। মই য়োগাই কেতিয়াবা কেতিয়াবা। কেতিয়াবা ইউটিউব চাই বা ৰামদেৱৰ যে। ভিডিঅ চাই কিনে কেতিয়াবা। কৰোঁ। কিন্তু সেয়া আৰু। আৰু কেতিয়াবা কম, বহু টাইম বহি থাকো যে, কঁকালৰ বিষৰ কাৰণে কৰা যায়। কেতিয়াবা কঁকালটো বিষায়। কাৰণ বহুত টাইম বহি থাকো যে আমি। কাম কৰি থাকিলে, তেতিয়া মানে। উম। কৰিব, তেতিয়া মানে অলপ। সেই কৰিব লাগে আৰু। অলপ কৰি কৰো আৰু মই ঘৰতে। খোজ কাঢ়ো কিন্তু। কোনে
অ' খোজ কাঢ়া তুমি? মই এনেই খোজকাঢ়-খোজকাঢ়াটো নাযায় মই, এনে খোজকাঢ়িব ভালে লাগে। মইতো খোজকঢ়াটো বহুত কম খোজকাঢ়ো। এনে ক'বাত স্কুটি বা বাইক লৈ য-যোৱা হৈছে। আৰু আহিলে, ডাইৰেক্ট ঘৰতে। আৰু তেনেকুৱা খোজকঢ়াই নহয়। হয়।
আচ্ছা। মই মানে বাহ হিৰত নাযাও তেনেকে, আগতে গৈছিলো ৰাতিপুৱা দৌৰিব গৈছিলো, খোজ কাঢ়িব গৈছিলো। কিন্তু মানে, কেতিয়াবা ভয় লাগে। মানে বহুত ৰাতিপুৱা বহুত মানুহ উঠে যে, বহুত ভয় লাগে। সেইকাৰণে মানে লাষ্টত কি কৰিলো, এই ঘৰতে মানে গেটৰ পৰা চোতাললৈকে সদায় মানে খোজ কাঢ়ো। আমাৰ মাহঁতে কিন্তু পুৱাই একদম পাঁচটামান বজাত যায় ফুৰিবৰ কাৰণে। একদম খোজ কাঢ়ি আহে একঘন্টা-দুঘন্টামান। হেল্ল'। হেল্ল'। শুনিছে নে? তেনেকুৱাই আৰু, আমাৰ মাহঁত যায়গে।